অঁ।
অঁ' ভালনে?
ভাল ভাল, তোমাৰ কোৱা?
এ মোৰতো কিয়ে ক'বা ভালেই আৰু।
ভালেই, ভাত-পানী খালা?
ভাত-পানী এ দিনতে ৰুটি খাইছিলো।
দুপৰীয়া দুপৰীয়া ৰুটি খাইছা?
এ কি কবা আৰু ভাত বনাই থাকিবলৈ এলাহ লাগিলে মোৰ।
গেছ নহ'ব দুপৰীয়া ৰুটি খাইছা?
না না, মোৰ ৰুটি খোৱা মানে অভ্যাস আছে।
অঁ' ঠিকে আছে, মই তোমাৰ ভাতেই খালো বুজিছা, মোৰ ভোক লাগিলে বহুত মই দালি ভাত ভাজি খাই দিলো।
অঁ' মোৰ বাৰু এ ৰুটি খোৱা অভ্যাস আছে ন' মই গোটেই দিনতটো ৰুটি খাই থাকি থাকিলেও মোৰ একো নহয়।
অঁ' ঠিকেই আছে। এ আমাৰ ৰাতি মাছ আনিছে, মাছ গাল খাওঁ নাখাওঁ ভাবিছো মাছ খাবলৈ ভাল নালাগে।
মইয়ো বৰএটা খাজ নাপাওঁ মাছ।
বেয়া লাগে ন' মাছ খাই।
উমঁ' মই ইমান ভাল নাপাওঁ মাছ।
সেইটোৱেটো, কিন্তু মাছ ধৰিব ভাল পাওঁ হা, মই মাছ বহুত ভাল পাওঁ মই ধৰিবলৈ।
মোক, মই মাছ কেতিয়া ধৰিছো জানা? আমাৰ আগতে গাঁওত পানী হৈছিলে ন'!
উম।
তেতিয়া ৰাস্তাতে মাছ ধৰিব গৈছিলো ককাৰ লগত।
ৰাস্তাত মাছ?
অ', ৰাস্তাত মাছ আহে তেতিয়া।
হে তোমালোকৰ তাত ৰাস্তাতে মাছ ওলাই নেকি?
অ', বানপানী হয়, ন'!
অ'।
তেতিয়া মাছ মাছ ধৰিবলৈ যাওঁ।
তোমাৰ নেটৱৰ্ক বেয়া হবলা ভইচটো অহা নাই ভালকে।
হয়, নেকি?
অ', এতিয়া আহিছে।
অ', আ এদিন কি হ'ল মানে। এ ঘৰৰ একদম ৰুমৰ ভিতৰত মাছ এটা ওলাইছিলে।
তোমাৰ নিজৰ ঘৰত?
অ', নিজৰ ঘৰৰ ভিতৰত আহ, সেইটোকো কোনটো ৰুমত ওলাইছে জানা? ৰুমটোলে তুমি যাবলে মানে বহুত ভিতৰলে যাব লাগে মানে।
অ', ভিতৰত কি পানী সোমাইছিলে নেকি?
অ', আমাৰ ঘৰৰ ভিতৰত আগতে পানী হৈছিলে ন' তেতিয়া।
আমাৰ ইপিনে ইমান পানী নহয় বাৰু কিন্তু, আমাৰ আগতে চোতালত পানীও জমা হয়, ন'!
সেই তেতিয়া চোতালত ধৰা গৰৈ মাছ, চেঙেলী মাছ, বা এনেকা কিবা কিবি খলিহনা পুঠি এইবোৰ মাছ মানে ধৰা ঘূৰি ফুৰে তেনেকে তেতিয়া ধৰিছিলো। আজিকালি ইমান এটা পানী নোহোৱা হ'ল এইফালে। এই সেই একদম ভিতৰৰ পথাৰৰ চাইডেহে পানী হয়।
আমাৰো পানী নহয় আজিকালি, আমাৰ ইয়াত ড্ৰেইন বনাই দিলে নহয়।
উম।
সেইকাৰণে পানী নোহোৱা থাকিলে, একেবাৰে বহুত বছৰ হ'ল পানী নাই হোৱা।
সেইপিনে মানে ধৰা পথাৰ-চথাৰ আছে নে পথাৰ নদী এনেকুৱা কিবা মাছ ধৰিব পৰা?
উম, আমাৰ চিলাপ সেইখিনিত নাই বাৰু।
অ', তাত নাই?
উম, নাই ইমান অ', এনেই বৰ্তাহতৰ ঘৰৰ ফাললে আছে।
অ', ঠিকেই আছে।
বৰ্তাহতৰতো নিজৰ পুখুৰীয়ে আছে তাত মাছ ধৰে বৰশী বাই।
উম, তুমি বৰশী বাইছা?
মই দেউতাক কৈছিলো বৰশী বাম বুলি কিন্তু দেউেতাই আকৌ ক'লে এতিয়া সৰু হৈ আছে পাছত কে কেতিয়াবা ধৰিবি বুলি ক'লে।
উম।
কিন্তু সেই পাছততো কেতিয়াও নাহিলে আজিলৈকে।
আমি জানা আগতে বহুত বৰশী বাইছো। তোমাৰ ডাঙৰ-ডাঙৰ, আমি সৰু প্ৰথমতে মই যেতিয়া সৰু আছিলো ধৰা। ক্লাছ ছিক্স চছেভেনত তেতিয়াতো আমিতো একদম মতলিয়াই আছিলো গাঁৱত ঘূৰি ফো ফুৰা কলা-কলা একদম ভুট পোৱালি নিচিনা। তাৰপা এ আমি তেতিয়া সৰু বৰশী তুপাইছিলো যোনটো মানে ধৰা গৰৈ মাছ, চেঙেলী মাছ ধৰে।
অ', অ'।
তাৰ পৰা অলপ যেতিয়া ডাঙৰ হলো ক্লাছ নাইন টেন মান হলো। তেতিয়া তোমাৰ ডাঙৰ যোনটো ডাঙৰ বৰশী ন শ'ল মাছ ধৰে, সেই তেতিয়া সেইটো তুপাইছিলো। সেইটো টোপাওতে তাতে বহুত ডাঙৰ- ডাঙৰ এক কেজি, আধা কেজি এনেকুৱা ওজনৰ মাছ পায়।
অ। ' আমাৰ কথাটো হ'ল কি মই য'ত থাকো ন? এইটো মানে একদম গাঁওৰ নিচিনা নহয়, পথাৰ নদী থকা গাঁও নহয় মানে টাউনৰ নিচিনাই।
অ', আমাৰ টাউনৰ নিচিনাই, কিন্তু আমাৰ ধৰা নদী নাই এনে পথাৰ এই একদম ভিতৰ চাইডিলো আছে।
আমাৰ মানে এনেকে ভিতৰলেও নাই মানে।
উম।
আমাৰ ডাইৰেক্ট মানে এ গাও বুলিয়ে কয় কিন্তু মানে পথাৰ-চথাৰ তেনেকৈ নাই।
হয়। অ'। হেল্লো'
উম, কোৱা।
অ' কি কৈ আছিলা কোৱা?
মানে হেৰি ভিতৰলে সোমাই গলেও মানে তেনেকে পথাৰ নাই বোলো।
অ', অ' আমাৰ ধৰা আছে যে ইমানো নহয় ধৰা, মানুহবোৰে লাহে-লাহে খেতি কৰে তাতে চাউল
অ'আমাৰ মানে কেঁচা-ৰা-কেঁচা জেগাও নাই মানে কেঁচা ৰাস্তা এনেকে। চব পকা ৰাস্তাই বাৰু। অ'।
আমাৰ ধৰা বৰতাহতৰ তোমাৰ পথাৰৰ এনেকা জেগা আছে তাতে খেতি কৰে বুজিছা।
অঁ', অঁ'।
আমাৰ চাউল মানে ধান জানা ন? সে ধান ধান খেতি কৰে বৰা চাউল আকৌ আৰু কিবা কিবি চাউল। এনেকে তাতে ধৰা আমি, আমি কেতিয়াবা যাও ধৰা এনে ৰুবলে।
অ মই বাৰু, মোৰ মাহীয়ে কৰে এনেকে খেতি।
উম
মাহী ঘৰটো অকমান আৰু মানে হেৰি অকমান দূৰলে আছে আৰু। তোৰ মানে ইমানো দূৰ নহয় ওচৰতে এ অকণমান বেছি ভিতৰলে আছে যেনিবা নিজৰ পথাৰ এটা লৈ থৈ দিছে, তাত ধানৰ খেতি কৰে।
অ', অ' কঠীয়া-চঠীয়া ৰুৱে ন?
এ অ'কৰে আৰু কিবা কিবি।
তুমি নাজানা কঠীয়া ৰোবলে?
মই আজিলৈকে ৰুই পোৱা নাই নহয়। মাহঁতে ৰুইছে। মায়ে কয় এইবোৰ কেতিয়াবা এক্সপিৰিয়েঞ্চ কৰিব লাগে বুলি।
ভাল লাগে, ভাল লাগে, কেনেক জানা ধৰা প্ৰথমতে যোনটো ধানটো ন
অঁ
ধানটো তোমাৰ গোটেই পথাৰখনত ছটিয়াই দিয়ে।
উম'
তাপিছত বহুত দিনলৈকে বৰষুণলৈ ৰখি থাকে। বৰষুণ দিয়াৰ পিছত ধৰা যোন যেতিয়া বৰষুণটো পৰিব ন তেতিয়া যোনটো ধান- টো সেইটো পা তোমাৰ শিপা ওলাই এনেকে ধৰা ওপৰ উঠি আহে সেইখিনি।
অঁ'
তাপা সেইখিনি যেতিয়া সৰহ হৈ যায় ন তেতিয়া সেইখিনি গোটেইখিনি উঘালি লয়। উঘালি কিনে তোমাৰ জেগায়ে জেগাই এনেকে এনেকে লাহে লাহেকে লগাই লগাই দিয়ে।
বোকাত।
মই এনেকে কেতিয়াও দেখা নাই মই অকল পথাৰখন মানে যেতিয়া ধানখিনি- পুৰা গজি যায় ন।
অঁ'
ডাঙৰ ডাঙৰ হৈ যায় তেতিয়াহে দেখিছো মানে মই তেনেকে নাই দেখা। অঁ পকি যোৱাৰ পাছত আৰু আমাৰ- আ ৰিলেটিভৰ ঘৰ আছে ন দূৰত আছে তাহাঁতৰ।
অঁ'
জেগাডখৰ নাম ইমান মনত নাই মোৰ তাত তাহাঁতৰ চাহ বাগানো আছে। ছে নিজৰ তাতো গৈছো।
অ' চাহ বাগানতো গৈছা।
অঁ চা বাগান।
ঠিকেই আছে, তুমি জানা যোনটো মানে ধান খেতি কৰে ন-
অঁ'
ধান খেতি কৰাৰ পিছত যোনটো লাষ্টত ধৰা অলপ অলপ বাচি যায় সেইটো নৰা বুলি কয়।
অঁ অঁ জানো।
সেই নৰাটোদি বিহু ঘৰ বনায় ভেলাঘৰ বুলি কয়। বহুত জেগাত বহুত বেলেগ বেলেগ কয়, মই ধৰা ইয়াতে আমাৰ বিহু ঘড় ভেলাঘৰ কয় আৰু বেলেগ জেগাত- ধৰা, মেজি ঘৰ কয়।
আমাৰ তেনেকে ঘৰ বনাই পোৱা নাই আমাৰ কি কৰে খৰি যদি আছে- দেতাই খৰি কেইটামান কাটি পিনে-
উম'
এনেই বক্স এটাৰ নিচিনাকে আৰু থিয় এনেকে থিয়কে লগাই দিব আৰু ইমান ইমান বেছি একো নকৰে।
অ মানে চাৰিডাল বাঁহ ত পোতে আৰু চাৰিডাল বাঁহৰ মাজত এনেকে- এ খৰি সোমাই সোমাই দিয়ে।
অঁ তেনেকে আৰু ইমান বেছি একো নকৰে কাৰণ ইয়াত ইমান হেৰিও নাই ন কৰিবলে। অঁ মেজি বুলি কয় সেইটো তেনেকে ঘৰ নাই বনোৱা আৰু।
ঠিকেই আছে, সেইটো মেজি বুলি কয় মানে ধৰা আমাৰো এইপিনে এইপিনে কৰে বাৰু কিন্তু ইমানো নহয়। এই পিনে বেছি ধৰা, এনেকে নাই।
অঁ ঘৰটোহে বনাই ন। মই আজিলেকে তেনেকে ঘৰ বনোৱা মানে এনেকে দেখা নাই ৰাস্তাত এনেই গৈ থাকোতে দেখো কেতিয়াবা। কিন্তু, মানে তেনেকে ওচৰত তেনেকে দেখা নাই আৰু।
অঁ এইবাৰ আমাৰ ইয়াত আহিবা একেলগে বনাব পাৰিম। আমাৰ ইয়াতে বনায় প্ৰত্যেক বছৰ ধৰা মোৰ ভাইটি ভন্টি এনেকে মিলি।
তাতে মোৰ মাহি ঘৰো আছে ন।
মাহী ঘৰ আছে নেকি?
অ মাহী ঘৰ আছে সেইখিনিতে কেতিয়াবা যাম। তাত গ'লে কেতিয়াবা লগ কৰি আহিম।
সেইটো আহিবা তোমাৰ থাকাকে আহি যাবা নহলে আমাৰ ঘৰতে থাকি দিবা এনেকে আমি মেজি ঘৰ বনাব পাৰিম বিহু বিহু সময়ত আহিবা বিহু ঘৰতে বনাব ধৰা বিহু
অ মাহী ঘৰলে গ'লে আমাক ঘূৰি আহিবলৈ নিদিব আৰু মহাই
কিয়?
আগৰবাৰ যেতিয়া মাহীৰ ঘৰলে গৈছিলো। তেতিয়া কৈছে থাকিবই লাগিব বুলি। আৰু কিন্তু তেতিয়া মানে ঘৰটো বনাই হোৱা নাছিলে পুৰা। ৰুম কেইটা অ নহয় আগৰ আগৰ বাৰ হা ৰুম কেইটা বনাই ভাল কে হোৱা নাছিলে। ত' মাহীয়ে মহায়ে কি কৈছে যেতিয়া নেক্স টাইম আহিব। তেতিয়া আমাৰ ঘৰতে ৰাখিম বোলে আহি থাকাকেই আহিব লাগিব বুলি কৈছে। নেক্স টাইম গৈ মাহীহতৰ ঘৰতে আছোগে ভালকে তাৰপিছত এতিয়া গলেও আকৌ মাহীয়েনো ক'ত নিজৰ বায়েকক পতককে ঘূৰি আহিবলৈ দিব পাৰে।
সেইটো হয় বাৰু একমাহ মান তোমালোকক ৰাখায়ে দিব তাতে,
একমাহ নৰখায় আৰু
উম।
ৰখাব তিনদিন চাৰিদিন তেনেকে ৰখাব। আমাৰ আকৌ দেউতাৰ কলেজ থাকে এনেকে ৰাখি থাকিব নোৱাৰে নহয়।
উম সেইকাৰণে মই কৰ'বাত গ'লে ধৰা মাহীহতৰ ঘৰত তেহতৰ ঘৰত ইমান ফুৰিব নাযাওঁ ন মোক একমাহ মান ৰখাই দিব তাতে এনেকুৱা হয়।
মই কথাটো হ'ল কি মোৰ মাহী মহা চব। ওচৰতে মহা ওচৰত নহয় কিন্তু মহা মহা ঘৰলে গৈও পোৱা নাই বাৰু মহা এতিয়া, হায়দৰাবাদত আছে নেকি নাজানো, মই
অ আমাৰ মানে ইয়াত যোনটো থাকে সেইটো কথা কৈ আছা।
অ আইতা ঘৰটো বাৰু ইয়াতে আমাৰ ঘৰৰ ওচৰতে গৈয়ে থাকো এনি টাইম। আহ ডাঙৰ মাহী ঘৰো ওচৰতে হয়।
উম।
সৰু মাহী যেনিবা তোমালোকৰ সেইখিনিত থাকে তাত বহুতবাৰ যোৱা নাই। গৈছো আৰু কিন্তু গলেও গ'লেও দেউতাহঁতৰ লগতে যাওঁ আৰু কাৰণ ইমান দূৰটো মোক অকলে যাবলৈ নিদিয়ে।
সেইটো হয় বাৰু অকলে ঘূৰিব লাগে জানা তেতিয়া মানে শিকে বস্তুবোৰ
অকলে বুজিছো কিন্তু ঘৰৰ ছোৱালী মানুহ যে ডাঙৰ ছোৱালী নিদিয়ে ইমান পতককে
সেইটো হয় বাৰু এতিয়া মই আগতে অকলে ঘূৰিব নোৱাৰিছিলো হা মোক নিদিছিলে। কিন্তু এতিয়া দিয়ে আৰু ধৰা মা হত নোহোৱাকৈয়ে ঘুৰু যতে যাব লগা হওক।
মোৰো এতিয়া মই লগৰ খিনিৰ কথা শুনো কি অকলে অকলে মাহীয়েকৰ ঘৰলে পঠিয়াই দিয়ে আইতাকৰ ঘৰলে পঠিয়াই দিয়ে।
উম'
থাকি আহে মাক ঘৰত নাযায় থাকি আহে তাহাঁতি এমাহ দুমাহ।
উম'
মই তেনেকে কিন্তু কেতিয়াও থাকি নাপালোঁ।
মোক আগতে পঠাইছিলে দেই। মাহীহঁতৰ ঘৰত মই তোমাৰ থাকি আহো দশ, পোন্ধৰ দিন মান গৰমৰ
ম মই অকল থাকিলে বৰ্তা ঘৰত থাকোঙগে। বৰ্তাইটো অহা-যোৱা কৰি থাকে ন' সদায়।
ওচৰতে আৰু তোমালোকৰ বৰ্তা ঘৰ?
বৰ্তা ঘৰ ওচৰত মানে, হেৰি লাগে আধা ঘন্টা লাগে আৰু।
আধা ঘণ্টা কিমাননো দূৰ।
সেইটোৱে মোৰ এনেকে বেছি দূৰত যাবলে দিয়া নাই। বৰ্তাই অহা-যোৱা কৰি থাকে ন'? ত' বন্ধ পালে মোক আৰু ভন্টিক লৈ যাব। আঁ, দাদাৰ দু মোৰ কাজিনছ থাকে ন' তাতে। কাজিনহঁত যেত্ তিয়া ঘৰলে আহে মানে কাজিনহঁতৰ লগত পুৰা মজা কৰোঁ আৰু।
অঁ, পুৰা মানে ফূৰ্তি কৰা আৰু তাতে ঘুৰি ফুৰা, খোৱা-বোৱা, খেল-ধেমালি
উম, পুৰা পুৰা দাদা দাদাটো এতিয়া জব কৰি আছে ন'। ত' দাদাৰ পইচা আছে অলপ হ'লেও। দা দাদাই যি- তি আনে। আৰু বায়ে মানে বহুত বস্তু বনাব জানে। বাটাৰ চিকেন বনাই কিবা বনাব বায়ে মানে এনেকে কিবা- কিবি বনাই থাকে বহুত ভাল ভাল বস্তু।
ঠিকেই আছে।
উম, সেইটোৱে। এইকাৰণ তাত থাকি ভাল লাগে।
ভাল লাগে দেই এনেকে ধৰা ফূৰ্তি কৰিবলৈ ভাল লাগে। এনে অকলে অকলে ফূৰ্তি কৰিব নোৱাৰি ন'?
উম, নোৱাৰি মোকতো মায়ে এ গাখীৰ খোৱা এৰুৱাবলে বৰ্তা ঘৰলে পঠিয়াই দিছিলে। বাচ্ছা হৈ থাকোতে।
বাপৰে! এনেকুৱা কৰিছে?
অঁ, কাৰণ মই বৰ্তাহঁতৰ ঘৰত থাকি বহুত ভাল পাইছিলোঁ মই। আগতে যদি মোক বৰ্তাহঁতৰ ঘৰত পঠিয়াই দিয়ে মোক আৰু এ কো নেলাগে। সেইকাৰণে মোক বৰ্তা ঘৰত পঠিয়াই দিলে। মোৰ গাখীৰ খোৱাৰো বন্ধ হৈ গ'ল।
মোৰ লগৰ মানে তোমাৰ ধৰা পৰিয়ালতে দুটা আছে। এটা পেহীৰ ল'ৰা আৰু এটা বৰ্তাৰ ল'ৰা। এই দুটাৰ লগতে একদম পুৰা বিন্দাছ ঘুৰি ফুুৰো, খাওঁ, খেলো আঁ মোক পৰিয়ালৰ পোৱালি হ'লেও মানে ধৰা লগৰ নহলেও চলি যায় বুজিছা।
তোমালোকৰটো এনেকে সদায় দেখিয়ে থাকা ন'? মোৰ কথাটো হ'ল কি? মই ইমান পতককে লগ নাপাওঁ।
উম।
এতিয়া দাদা মোৰ দেলহীত থাকেগে।
অঁ।
বা গুৱাহাটীত থাকেগে। কেতিয়াবা বছৰত এবাৰ পতককে দেখি পাওঁ আৰু লগ পাওঁ। এতিয়া মইও বাহিৰত আছোঁ। মইও বাহিৰত আছোঁ।